হেল্ল'।
শুনা পাইছা?
অ', শুনা পাইছো, তুমি পাইছানে আচ্ছা আচ্ছা কি কৰিছা? ময়ো এনেই আছো।
উম, তাকে।
বাকী খবৰ ভালনে?
অ', ভাল ভাল।
আচ্ছা আচ্ছা মোৰো ভালেই। বাকী গৈছে আৰু কিবাকে। ভালেই, তোমাৰ?
মোৰো ঠিক ঠাক গৈছে আৰু যেনে তেনে।
আচ্ছা আচ্ছা বাকী কোৱাচোন তোমাৰ ঘৰত কোন কোন আছে?
মোৰ মা দেউতা আইতা আৰু ভাইটি এটা আছে। তোমাৰ?
মোৰ ঘৰত মা মই আৰু ভন্টি আছো। বাকী এনেকে উম খুৰা খু়ৰীমাহঁত আছে। বাকী সিহঁতৰ মানে আমাৰ জই ফেমিলি নহয় আৰু।
অ', অ', অ', আমাৰ মানে খুৰা খুৰীহঁত আছে। কিন্তু মানে এ এতিয়া অ' খুৰা আমাৰ লগতে থাকে কিন্তু খুৰী আমাৰ লগত নাথাকে। তেওঁ মানে খুৰীৰ চাকৰি আছে তে মৰিগাঁৱত থাকে।
অ', আচ্ছা আচ্ছা মানে অকল খুৰা থাকে ন তোমালোক লোকৰ লগত অ' অ' অ' আৰু
চাকৰি ঠাইত
আচ্ছা আচ্ছা আৰু কাজিন চাজিন নাই নেকি?
কাজিন মোৰ আছে মোৰ বৰ্তা আছে তিনিজন মানে বৰ্তাহঁত বেলেগকে থাকে।
আচ্ছা আচ্ছা।
তেওঁলোকৰ ল'ৰা ছোৱালী আছে।
উম, হম, হম, হম, বহুত আছে ন আমাৰো তেনেকুৱা বহুত বহুত আছে। আমাৰ মানে কি খুৰা বৰদেউতাহঁতৰ ছোৱালী ল'ৰা আছে আৰু তেনেকে যেতিয়া মানে বন্ধ থাকে তেতিয়াহে ঘৰ গ'লে গোট গোটেইখিনি একে লগ মই লগ হওঁ আৰু উম উম উম। সেইকাৰণে উম ভাল লাগে ন তেনেকে হঠাৎ এনেকে লগ পালে বহুত দিন পিছ
দিন পিছত। অ হয় আমাৰ মানে এনেকে কিবা সকাম পাতিলে তেতিয়া গোট তেই ঘৰৰ মানুহবোৰ পৰিয়ালৰ মানুহবোৰ একগোট হয় যে তাক একদম খুব ভাল লাগে আৰু গোটেইখিনি আমাৰ ডাঙৰ পৰিয়াল মানে।
উম উম উম সেইটোয়ে আম-আমাৰো মানে বহুত কেইজন খুৰা আছে, পেহীহতো আছে বেছি দূৰত নহয় আৰু কিবা মানে তেনেকুৱা সকাম পাতিলে আহে বা বিহুতো আহে বিহু অ কেতিয়াবা আমি নিউ ইয়াৰতো পাৰ্টি এনেকে হেৰি খানা পাতিলে সিহঁতকো মাতো। তেনেকে আৰু লগ হোৱা যায়, ভাল লাগে ন এনেকে ফেমিলি মেম্বাৰ্চ লগ পালে।
কে আছে তাপিছত বৰতা তিনি গ'ল বৰতা তিনি জন আছে বৰতা আৰু খুৰা এজন আছে আৰু এজন খুৰা ঢুকাল তেনেকুৱা মানে ডাঙৰে পৰিয়ালটো আমাৰ।
উম উম উম উ আমাৰো ডাঙৰে হয় মোৰ বৰ দেউতা এজন আছে আৰু বাকী মোৰ দেউতা আছিলে তাৰপিছত আৰু খুৰা আছে তিনিজন আৰু বাকী মোৰ পেহী আছে তিনিজনী। অ এজনী পেহী ঢুকালে বাত দুজনী আছে এতিয়াও। অ এনেকে উম উম।
মানে এনেকে যৌথ পৰিয়াল থাকিলে থাকিও ভাল লাগে ন, চবৰে মিলা প্ৰীতিসমূহ থাকে অ অ তাকে কথা বতৰা পাতিলে তেতিয়া মন বোৰ ভাল লাগে।
অ অ সেইটয়ে উম উম। তাকেই বাকী এতিয়া কি কৰি আছা?
এতিয়া মই স্নাতকসোত্ৰৰ ডিগ্ৰী লাভ কৰি আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। গ্ৰহণ কৰি আছো হয়, তুমি কি কৰি আছা?
মইো এ পঢ়-পঢ়ি আছো এতিয়ালৈকে একো জব কৰা নাই তেনেকে।
উম
বাকী তুমি হেৰি তোমাৰ মামা ঘৰ ওচৰতে নে?
অ ওচৰতে হয় মোৰ মামা ঘৰ।
অ অ মামা মাহী আছে ন তোমালোকৰো?
মোৰ মামা মাহী মানে মোৰ মা অকলে হয় তেওঁলোকৰ পেৰেণ্টছৰ। মাক দেউতাকৰ, এগৰাকী আছিলতো ত' মাৰ মানে খুৰাক আছে খুৰাকহঁতৰ ল'ৰা-ছোৱালী আছে
উম উম, উম উম উম উম
তোমালোকৰ মামা ঘৰৰ ওচৰতে হয় নেকি?
অ ওচৰতে হয় বেছি দূৰ নহয় আৰু উম ত' সেনে কে মোৰ মামা আছে এজন আৰু বাকী মাহী মোৰ মা সৰু হয় চবতকে আৰু বাকী জেঠী মা আছে আৰু। মাহীজনী আছে, মোৰ মা আছে আৰু মানে মো-মোৰ মাত তকে ডাঙৰ হয় বাট ষ্টিল মই মাহী বুলিয়ে মাতো আৰু, আৰু বাকী অ জেঠাইে হয় কিন্তু উ উ উ
তাকে ভালেই আৰু এতিয়া
সেইটোৱে তোমাৰ মামা মানে মামী আছেনে বিয়া পাতিলেনে নাই
নাই নাই মামাৰ বিয়া পাতা নাই মাহী বিয়া হ'ল
আচ্ছা আচ্ছা ভালেই মাম মানে মামাৰ বিয়া হলে আকৌ এ এনজয় কৰিব পাৰিবা উম উম বহুত ভাল লাগে তেনেকুৱা মমেঞ্চ বোৰ উম উম
তেতিয়াহ'লে মানে তেতিয়া গোটেই পৰিয়াল
লগ হয় ভাল লাগে ন চব কাজিন খিনিও লগ পোৱা যায়ে একেলগে
একেলগে বহি কথা চথা পাত
উম উম উম সেইটোৱেই মোৰোতো মোৰ টু ইয়াৰ্চ মান আগত গ'ল চাগে মোৰ মামাৰ বিয়া তেতিয়াও মানে ইমান ভাল লাগিছিলে মানে চব চব কাজিজ বোৰে লগ পালো ন আৰু কিবা কিবি এনেকে ৰিচুৱেল চিচুৱেল থাকে ন নিয়ম নিয়মবোৰ সেইবোৰ সেইবোৰ চাই কেনেও ভাল লাগে উম উম সেইটোৱে
কোৱাচোন তুমি কি কৰি ভাল পোৱা
মই কি কৰি ভাল পাওঁ মানে এই বুকচ্ পঢ়ি ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ তাৰ পিছত তেনেকে শুই ভাল পাওঁ শুই ভাল পাওঁ গান শুনিও ভাল পাওঁ তাৰপিছত মই এনেকে হেই গাৰ্ডেনিং কৰিও ভাল পাও গছ পুলি ৰুই কেনে ৰু উম তুমি কি ভাল পোৱা মানে হবি বুলি কি তোমাৰ আচ্ আচ্ছা আচ্ছা উম উম ৰান্ধি ভাল পোৱা ন উম উম উম অ অ অ
বাকী তুমি কি কি কি পুলি ৰুইচা মানে এতিয়ালেকে তোমালোকৰ তেনেকে বাগান আছেনে
অ আছে উম মই কিবা কিবি ৰুইছো বহুত ফুল তেনেকে ফুল ৰুলো তাৰ পিছত এল'ভেৰা ৰুইছো তাৰপিছত স্নেক প্লেণ্ট স্পাইডাৰ প্লেণ্ট এৰেকানাথ তাৰপিছত মানি প্লেণ্ট
অঁ অ তাকে আৰু ফুল ৱাছ উম উম উম তাকে ফুল গছ যেনেকে গোলাপ বা এনেকুৱা তগৰ ফুল
উম তগৰ ফুল আছে গোলাপ ফুলো আছে তাৰপিছত তেনেকে আৰু কিবা কিবি আছে হেৰিও আছে নেমুৰ গছও আছে নেমুও ৰুই পাই ছো উম উম
আমাৰ ঘৰতো আছে বাৰু বাগান, কিন্তু মই মানে বাগানত ইমান লাগি নাথাকো।
অ', অ', অ', চাই ন অ', অ', এইটো মানে ইণ্টাৰেষ্টৰ ওপৰত দীপ পেন কৰে ন, মোৰো মানে আগতে একদম ভাল নালাগিছিল এনেকে হেৰী। উম পুলি চুলি ৰুবলে আৰু মানে মাটি হেৰি কৰিব লাগে ন। টাচ কৰিব তাৰ পিছত তেনেকৈ ফাৰ্টিলাইজাৰবোৰো এনেকে হেৰি কৰিব লাগে, টাচ কৰিব লাগে। মই মানে বেয়া পাইছিলো তেনেকে, কিন্তু এতিয়া মানে কি হ'ল মানে কিবা এটা হবি টাইপ নিচিনা হৈ গ'ল, এতিয়া মই মানে এইবোৰ কৰি ভাল পাওঁ আৰু।
অ', অ', তাকে, এতিয়া ৰুই ভাল লাগে আৰু।
অ', বাকী মই এনেকে ৰুমতো এনেকে আনি লগাই থৈছো আৰু। মানি প্লেণ্ট আৰু স্নেক প্লেণ্ট, স্নেক প্লেণ্টটো কাটিং কৰিছিলো। কি হৈছে মানে আমাৰ ডিপাৰ্টমেন্টত স্নেক প্লেন্ট আছিলে, মই তাৰ পৰা এনেকে ধুনীয়াকে কাটি আনিছো, আনি কেনে। পানীত এনেকে উম প্ৰপগেট কৰিব দি থৈছিলো আৰু পানীত তিয়াই থৈছিলো টো তাতে তো দুইমাহ মান পিছতহে তাতে হেৰি আহিছ শিপা আহিছে, এই মই চাৰি দিন মান আগত দেখিছোঁ, তাতে শি পা আহিছে আৰু মানি প্লেন্টতো আহিছে।
অ', এতিয়া বাঢ়িব আৰু শিপা আহিছে এতিয়া। এইটো মানে মানি প্লণ্ট টো আৰু স্নেক প্লেনটো দুয়োটা মানে বহুত ভাল, দুয়োটাই বায়ুটো একদম পুৰা পৰিষ্কাৰ কৰি দিয়ে।
টোৱে মইতো তোমাকো ক'ম, লাইক তুমিও ৰাখিবা মানে য'ত থাকা আৰু মানে তেতিয়া তাৰ মানে ৰুম টো হেৰি কৰি ফ্ৰেচ কৰি ৰাখে বায়ুটো ভাল হয়। উম উম, এনেই। এতিয়া বহুত হেৰি হয় ন পলিউচন হৈ আছে।
উম সেইটোৱে।
তোম তেতিয়া এন-এনেকুৱা বোৰ এনেকুৱা গছ বোৰ ভাল আৰু পলি এনেকে এইবোৰ ৰুই থলে ভাল হয় আৰু। আমাৰ কাৰণে ভাল, আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল।
স্বাস্থ্যৰ কাৰণে ভাল, অ', সেইটোৱে বায়ুবোৰ পৰিষ্কাৰ কৰে, আজিকালি বহুত ধূলি বালি। আৰু বহুত বেছি প্ৰদূষণ হৈ গৈছে ন গোট চো চাৰিওফালে।
এতিয়া গাড়ী মটৰো বহুত বেছি হৈ গৈছে ন, মানে চব পিনে চবৰে আজিকালি মানে এনেকে নিজা প্ৰাইভেট গাড়ী-মটৰ হৈ গৈছ চে, মানে সেইটো বহুত বেছি বাঢ়ি গৈছ। চে প্ৰদূষণ টো, উম, উম, উম, উম।
আৰু প্লা
প্লাষ্টিক সেইটোৱে মানে। যি বস্তুৱে আমি নিকিনো কিয়, চবতে প্লাষ্টিকে ব্যৱহাৰ হ হয় ন আগ আমি যেনেকে ঘৰত বা আ গতেই যেনেকে আমি ষ্টীলৰ বা কাঁহৰ কাঁহী চাঁহি বি ব্যৱহাৰ কৰিছিলো এতিয়াতো গোটেই বাচন চাচন বোৰ মেক্সিমাম বস্তু প্লাষ্টিকৰে হৈ গৈছে। সেইটোৱে। অ', অ', সেইটোৱে। উম, উম। তাকে আমি মানে এনেকে সৰু, সৰু উম, পদক্ষেপ লৈ কেনে আমি মানে নিজকে হেলডি স্বাস্থ্য ওপৰত হেৰি কৰিব লাগিব আৰু স্বাস্থ্যয়টো ভালে ৰাখিব লাগিব। তেনেকে গছ পুলি চুলি বেছিকে ৰুই তেতিয়াহে আমাৰ মানে হেৰিটো এনভাইৰনমেন্টটো ভালে থাকিব উম, প্ৰকৃতি ভালে থাকিব উম, উম, সেইটোয়ে।
আজিকালিতো চবতে প্লাষ্টিকৰ বেগবোৰে ব্যয়ৱহাৰ
অ', অ'।
চবতে প্লাষ্টিকৰ বেগবোৰ দিয়ে দোকানতো। সকলোতে। বা নতুনকে এতিয়া মানে কাগজৰ বেগবোৰ আহিছে, তথাপিতো প্লাষ্টিকটোও ব্যৱহাৰ হৈয়ে আছে।
উম, উম। নতুনকেতো এতিয়া মানে ৰি চাইকেল কৰে ন কাগজ বোৰ কৰি কেনে বেগ বনাই সেইটো এটা ভাল হেৰি কৰিছে কিন্তু।
হয়।
ত উম, উম। ময়ো ভাবো আৰু সেনেকে আমি সৰু, সৰু হেৰি ল'ব লাগে আৰু ষ্টেপ লব লাগে। লৈ কেনে আমাৰ পলিউচনৰ পৰা পৃথিৱী খনক হেৰি কৰিব লাগে আৰু ৰক্ষা কৰিব লাগে।
হয়, হয়।
উম, উম, উম। বাকী ভাল লাগিল তোমাৰ লগত কথা পাতি। আৰু কেতিয়াবা কথা পাতিম দিয়া। অ', অ', থিক আছে দিয়া।
উম।